উম, শুনিছোঁ কোৱা।
কি কৰিছা?
তোমাৰ ডিউটিৰপা আহি
উম।
চটৰ ওপৰত বহিলৈ হাৱা খাই আছোঁ, ইমান গৰম লাগিছে।
গৰম মানে বহুত দিছে আৰু, গৰম আজি কেলে জানো আজি সহিবও পৰা নাই ইমান।
উম। বহুত গৰম আছে আজি। বৰষুণ আহিব চাগে বহুত বিজোটিয়াই আছে।
এ, এইফালেও বিজুলীয়াই আছে কিন্তু নাহে, কালিও এনেকে ভাবিলোঁ বৰষুণ দিব বৰষুণ বৰষুণ দিব বৰষুণ দিবকে না নাহিলে বৰষুণ।
কালিচোন সঞ্জীৱে কোৱা মতে দেখোন পৰিছিলা বুলি কৈছে বৰষুণ।
অ' কালি অ' কালি পৰিছিলে, কালি পৰিছিলে পাহৰিলোঁ কালি পৰহিহে নিদিলে, পৰহি ৰঙা চানৰ ছাইডে দিলে, কালি কালি আমাৰ ফালে দিলে অলপমান তাৰপিছত নিদিলে।
অ', অ'।
উম।
ভাত খালা নে নাই?
ভাত খালোঁ। তুমি?
মই এয়া বনাই মেলি থৈ আহিছোঁ। মাংস অকণ আনিলোঁ।
অ'।
পটল ফ্ৰাই কৰিলোঁ। হেয়া বনাই থৈ আহিছোঁ তাকে। উম, বাকী খবৰ কোৱা?
বাকী খবৰ আছোঁ আৰু।
উম, ভালে বেয়া মাজতে আৰু ন'?
উম, কি কৰিবা গৰমত কি কৰিবা খেতি চেতি কৰিবলো সেয়াই, ইমান গৰমত কি কৰিছে কি নাই কৰা।
উম, উম।
আমাৰ ফালে বোলে বিজুলী থকা বিজুলীয়ে থকা নাই বাৰু, এইফালে আছে এক চাইডত।
উম, আজি এফালে বৰষুণ দি-দিব চাগে।
উম।
একদম পুৰা বিজুলীয়াই আছে।
তাকহে। ভাত কিহেৰে খালা?
নাই ভাত খোৱা নাই, ভাত বনাই থৈ আহিছোঁহে। উম। মাংস তাৰপিছত তোমাৰফেলে পটল ফ্ৰাই। অকমান টাইম হ'ব মানে তোমাৰ ধৰি লোৱা দছটা চাৰে দছটা মান হ'বগে।
উম,
মানে দাদা অহা নাই যে
উম,
আকৌ দাদা আহি পেলাই সি আকৌ হেৰি কৰিব ন এইটো মুখ হাত ধুই আকৌ পইচা হিচাপ কৰি মেলি তাৰ পিছতেহে ভাত খাম একেলগে
উম,
সেইকাৰণে সু
কৰা মানে বেয়া দিছো
উম, এই কেনিবা ফুৰিবলৈ যোৱা কথা আছিলে নেকি উম আছিলে নহয় নগলা নেকি?
আজি মানে সময়ে নহলে
সময় নহলে
উম,
গৰম এয়াহে কতনো ওলাই যাবা
গৰম মানে আমি হেৰিলৈ গৈছিলোঁ সেইটো কি আছিলে ৰাজীৱক লৈ পেলাই মই ভণ্টীৰ এটি এমৰ পিন বনাবলৈ গ'লো
উম,
তাৰপিছত পিনবনাবলৈ কাৰণে তাতে দেৰি হৈ গল
উম আজি এটি এমৰ পিন বনোৱা বহুত প্ৰচেছ লাগে অ
লাগে অ টি পি দিয়ে আৰু একাউন্ট নম্বৰ ইমানো ইমান টান নহয় আৰু জানাবিলাক অলে ইজি এটি এমটোত গৈ পেলাই সোমাই পেলাই ভৰাই হেৰি কৰি দিলেই হ'ল
অ ', অ়', নতুন কেইটা পিনন্ মাৰি দিলেই হ'ল ন
উম ন তুমি মানে তুমাৰ প্ৰথমতে হেৰি এটিএমটো সোম যেতিয়া তাত সোমাই দিবা তাত তোমে একাউণ নম্বৰো খুজিব একাউণ্ নম্বৰো খোজা এটিএমৰ ও টি পি এটা যাব মানে
অ',
অ', পি টো অহাৰ পিছত সেই অ টি পি টো তাত এ হৰিলে অ টি পি টো দিলে তাৰপিছত তাত পিন ক্ৰিয়েট কৰিবলৈ ক'ব আকৌ নতুন গে প্ৰিণ্ট দিবলৈ ক'ব দুবাৰ দিবলৈ ক'ব তাৰপিছত ছাকচেছ হৈ যায়
অ', সেইটো কথা অ',
মাছৰুমৰ খেতিতটো কেনেকুৱাও
মাছৰুমৰ খেতি ভাল প্ৰফিট আছে মানে অকমান অ অকণমান মানে তুমি যদি ভাবা তোমাৰ হাতত কেইটকামান বেছি নাই বোলে ধৰি ললোৱা পঞ্চাছ ষাঠি হাজাৰমানান টকা আছে
উম,
তুমি বোলে ভাবিছা বিজনেচটো প্ৰথমতে সৰুৰ পৰাই আৰম্ভ কৰি পেলাই অকণমান পিছত ডাঙৰলে কৰিমগৈ
উম,
তুমি মাছৰুমৰ খেতি কৰিব পাৰা
উম,
কি হয় ন মাছৰুমটো তোমাৰ চবেই খাব পাৰে
উম,
আৰু মাছৰুমৰ খাটনি আছে ইমান নাইকিয়াও নহয় তোমাৰ ধৰি লোৱা ফাৰ্ষ্ট এটা গ্ৰীণ হাউচ লাগিব
উম,
উম, তাৰ পিছত তোমাৰ যাতে গ্ৰিন হাউজটো কে লাগে মানে ধৰি লোৱা তোমাৰ বেলেঞ্চ ৰাখিব কাৰণে যাতে বেছি ঠাণ্ডাও নহয় আৰু তোমাৰ গৰমৰ ভাৱটোও ভিতৰলৈ নাহে এটা মানে বেলেঞ্চৰ ৰাখিবৰ কাৰণে।
উম।
অ', তাৰপিছত তোমাৰ কি কব লাগিব ফাৰ্ষ্ট তোমাৰ খেৰ আনিব লাগিব।
উম।
খেৰ খিনি তাৰ পিছত তুমি একদম মেচিনত সৰু সৰুকে কাটিব লাগিব।
উম, উম।
ধৰিলা তোমাৰ দুই ইঞ্চিমানানকে।
ন তিনি চাহ ন তিনি প তিনিআশ পাঁচ ইঞ্চি দৈৰ্ঘ্য তিনি চাহ পাছ এনেকুৱাত হয় উম তাৰিত গৰম পানীয়ে এক ঘন্টামান ৰখাত থ হব লাগে।
ন অকল গম পানী দিলেও নহ'ব মানে কি হয় তাত এটা এতিয়া ধৰি লোৱা আমিতো চব বস্তু দেখা নাপাওঁ ন চকুৰে
উম।
অ', সেইকাৰণে তোমাৰ ক কৰিব লাগিব তাত এটা পাউদাৰ পায় কিবা ব্লিচিং ব্লিচিং পাউদাৰ নে নে তেনেকুৱা জাতীয় কিবা এটা পাউদাৰ পায়।
উম।
সেই পাউদাৰটো কি কব লাগিব হেৰিয়ত মিলাই দিব লাগিব। এইটো কি কয় গৰম পানীত মিলাব লাগিব।
উম।
গৰম পানীত মিলোৱা পাছত তোমাৰ সেইখিনি ধুনীয়াকে ধুই মেলি
উম।
টুকি থব লাগিব টুকি পেলাই মানে শুকুৱাব লাগিব। যেতিয়া পুৰা শুকাই যাবগে
উম।
তাৰপাছত তোমাৰ খেৰৰ তুম বনাব লাগিব।
হম।
তাৰপিছত তোমাৰ খেৰৰ টুমটোত কি হ'ব লাগিব তুমাৰ পাঁচ আঙুল খেৰ দিলা
অ',।
তাছত পাঁচ আঙল মাছৰুম দিলা
উম।
তাৰিছত তেনেকুৱা কৰিব লাগিব পাঁচ আঙুল খেৰ পাচ আমুল অ'। এনেকে চাৰিটা পাঁচটা ষ্টৰ বনাই পেলাই আৰু মাছৰুমৰ যোনতটো মানে বীজ হয় ন
উম।
সেই বীজতটো মানে কি মাজত দিলে নহ'ব তোমাৰ চাৰি কাণ দিব লাগিব চাৰি কাণটোত মাছৰুমৰ সেইটো দিয়াৰ পাছত তোমাৰ লাষ্টত কি ক লাগিব পলিথিন ল'ব লাগিব মানে টো ডাঙৰ থুনা থাকে ন অ', এই থুনাটোৱে ধুনীয়াকে বান্ধিব লাগিব একদম হাৱা নোপোৱাকে হাত তাৰপিছত ওপৰত একদম প্লাষ্টিক হেৰি লগাই এইটো তোমাৰ ইলা টিক লগাই পুৰা ধুনীয়াকে বান্ধি দিয়া বান্ধি অ', বান্ধি দি পেলাই ওলমাই দিয়া তাৰ পিছত যেতিয়া নেকি সেইটো ঘামি পেলাই সৰু, সৰু বীজ ওলাব মানে তোমাৰ য'ত, য'ত যিমানটো ৰাউণ্ডত তুমি গুটি খিনি দিছিলা সেই চাৰি কাণতটো তোমাৰ বগা বগা কে সৰু সৰু ফুল ওলাব নহয়
ওলা
অ', তেতিয়াই তুমি কি কৰিব লাগিব এটা চাকু লৈ পেলাই সেই যোনখিনি বীজ ৰুইছিলা
উম।
সেই ফুল খিনি কাটি নোযোৱাকে তুমি সেই তাত অ', সেই তোক কাটি কাটি দিব লাগিব মানে
কিন্তু পাতটো যিটো ওলাই
নহয়, নহয় যোনটো পলিথিন টো আছে পলিথিনটো তুমি ফালি ফুটা কৰি দিব লাগিব। ফালি, ফালি দিব লাগিব। তাৰ পিছত কি হ'ব সেই চাইদ দি বীজটো ওলাই গুচি আহিব। ওলাই, পেলাই বাহিৰলে এনেকে। পাঁহ, পাহকৈ মেল খাই গুচি যাব।
অ, কিমান দ লাগে। এনেকুৱা পৰচ
লাগে, লাগে, তোমাৰ নাই বুলি তোমাৰ একমাহৰ ওপৰত লাগিব। লাগিব অ, আৰু তুমি? লাগিব, একমাহ লাগিব, আৰু তুমি ফুলটো আকৌ ডাইৰেক্ট কাটিও দিব নোৱাৰা নহয়, চব ফুল।
উম।
সেইটো বস্তু মানে এনেকুৱা এটা জোখত কাটে ধৰি লোৱা তোমাৰ গাগজটো উঠি আহিলে। প্ৰথমতেতো এটা হেৰিহে উঠি আহিব। এইটো তোমাৰ প্ৰথমতে শকতকে অকমান আহিব ওলাই। এ, পা, তিনি আগুৰ মান তাৰপাছতহে তোমাৰ পোখাখিনি মিলিব।
আহ।
সেই এনেকুৱা জোখত কাটতে যাতে, পিছত আকৌ সেই বীজটো পৰা আকৌ নতুনকে ওলাব পৰা জোখত মানে। তোমাৰ তিনি আঙুলৰ ঠাইত মানে দুৱাঙুলত বস্তুটো কাটি দিয়ে, দুৱাঙুল তাতে থাকি আহে।
উম।
তাৰপিছত সেই থকা কনত পাই আকৌ ওলাব। তাত মানে তোমাৰ মেডিচিন মাৰিবলগীয়া হয়।
উম।
ফুলপাহৰ নোমাৰে সেই যোনটো খেৰৰ তুম আছে। স, সেই, সেই তুমটোত তোমাৰ হেৰি দিব লাগে, অলপ মেডিচিন মাৰিব লাগে। তাৰ পিছত ফুলতটো বাঢ়ি যায়। প্ৰফিট আছে গম, পইছা নাই, তোমাৰ এতিয়া কিলো হিচাপত কি তোমাৰ এটা টোপোলা পাত। তুমি এটা, এটা বীজৰ পৰা দুবাহ মানকে কাটিব পাৰা।
এনে দুই, তিনিবাৰ।
অ, দুই, তিনিবাৰ কাটিব পাৰা আৰু তোমাৰ এইটো ৱট মাৰে ন, ফুলটো যথেষ্ট ৱেইট মাৰে।
অ, এনেই ৱেইটত বাৰু গম পাওঁ বাৰু ৱটত আমাৰ ইয়াতো খেতি কৰা আছে ন, ৱটত। দুশ টকা, তিনিশ টকা পাৰ কেজি এনেকুৱা।
দুশ, তিনিশ নহয়, ছশ টকা। অ, ছশ টকা পাৰ কেজি। হাফ কিলো হা, হাফ কিলো তিনিশ লয়, মানে কিয় নাই এই বস্তুটো চবেই খাব পাৰে। অ, সেইকাৰণে এই আৰু এইটোৰ যোনটো প্ৰাইচটো ন, সেইটো নকমে মানে কেতিয়াও।
উম।
কমি নাযায়। সেইকাৰণে প্ৰফিট আছে মানে যদি তুমি ভাবিছা যে, মই প্ৰথমতে সৰুকৈ এটা বিজ ব্যৱসায় আৰম্ভ কৰিম। তাৰ পিছত সেই ব্যৱসাই ব্যৱসায়টো পৰা মই পিছত ডাঙৰ তুমি এতিয়া চোৱা সেইটো সেই ব্যৱসায়টো টোমাৰ খৰচ পঞ্চছ হাজাৰ গ'ল।
উম।
তোমাৰ, তোমাৰ পঞ্চাশ হাজাৰ টকা তোমাৰ মানে ঘ-ঘৰটোৰ কথা নহয় ঘৰটো কাৰণ তোমাৰ মানে যদি গো সেইখিনি হিচাপ কৰা মানে ঘৰৰ পৰা ধৰিলে তেতিয়াতো তোমাৰ নাই বুলি ষাঠি হাজাৰ মান ধৰি থোৱা। দেই কিন্তু সেই সাতি হাজাৰ টকা তোমাৰ দুগুন তিগুণ পইচা একেচাতে ওলাই যাব।
উম, অ, একেবাৰে। মানে ঘৰৰতো, ঘৰতো বনোৱাৰ প্ৰচেছটো কেনেকুৱা মানে ঘৰতটো এনেকে বনালে, বনাই পেলাই তাত কাপোৰ চাপোৰ আৰু
ঘৰটো টিং পাত লগাব নোৱাৰা ঠিক আছে, তাত তুমি এইটো কি ঘৰ তোমাৰ ফাৰ্ষট এনেকুৱা এখন জেগা লাগিব একেবাৰে ৰ'দ পোৱা জেগা নহব। একেবাৰে চাহ পোৱাও নহব, মানে মজলীয়া ধৰিলা তোমাৰ গছ এজো
মানে কাষে ওচৰৰত কাষে গড়টোৰ কাষে এজোপা হলেও গছ।
অ', গছ থাকিব লাগিব। যাতে ছাঁ পৰি থাকে গমপইছা নে নাই। মানে ঘৰতে এনেকোৱা তুমি ধৰি লোৱা এতিয়া বিচ, বিচৰ ঘৰ এটা বনালা।
উম।
তোমাৰ এতিয়া তাত তুমি বেহ হেৰি বাঁহ বেৰ ইউজ ব্যয়ৱহাৰ কৰিলা কাৰণ তাত পকা কৰিব নাই কাৰণ হাৱাটোতো লাগিব ন।
লাগিব।
অঁ, তাৰপিছত তুমি ওপৰতৰ টিংপাত কেলৈ দিব নোৱাৰা কাৰণ টিংপাতটো একবাৰ গৰম হৈ যোৱাৰ পিছত ভিতৰ'লে তাপতো গুচি আহে, নাহে।
আহে, আহে অ।
টিং পাত লগাব নোৱাৰা, দেই তুমি কেব, নহয় এই যে আমাৰ নদ কাষৰ নদী কাষত যে খেৰ এটা পাই যে দীঘল। দিঘল, দিঘল।
নদী কাষত ফেৰ এটা পায় অ।
এইটো ঘৰ যে চাই যে খেৰটো যে সৰু, সৰু পাতলা, পাতলা কওক কহুৱা নকয় সেইটো বেলেগ এটা কয়। কঁহুৱাতটো বেলেগ
নদীৰ কাষত পোৱা খেৰটো কি বুলি কয়।
এইটো মই নামটো নাজানো বাৰু কিন্তু শেষেটো পাৰি আৰু তোমাৰ অ', আৰু তোমাৰ হেৰিও কৰিব পাৰা তোমাৰ নৱা যে। অ', ৰাটো তুমি ধুনীয়াকে যেনেকে চাই তেনেকে বৰ দাতকে চাই দিলা তাৰপাছত উপ পথ আৰু কিনাত তুমি কি ক লাগিব এই যে যোনটো গ্ৰীণ হাউচৰ যে সেউজীয়া ৰঙৰ যোনটো হেৰি লগাই এইটো কাপোৰ লগাই যে কাপোৰ মানে ক জ কাপোৰতো তুমি পৰটো লগা মানেই ঘৰটো বৰি দ লাগিব তুমি সেই কাপোৰটো
উম,
বুজছা নাই সেই কাপোৰটো কি কাৰণে লগাই প্ৰটেকচনৰ কাৰণে যাতে ৰদৰ ৰশ্মিটো আহি পেলাই সেই কাপোৰটো টো তাপমাত্ৰা লাগে সেই তাপমাত্ৰাটোহে মানে ভিতৰলে যাবলৈ দিয়ে সেই এই কাপোৰখনে মানে
কাপোৰ খন মানে সেউজীয়াতে
অ', গ্ৰীণ হাউচত থাকে অ নাৰ্চিত সেই কাপোৰটো দামো আছে বাৰু কাপোৰটো
দামো আছো অ', ম পালো ওপৰত হেৰি নলসাগৰিদি হয় ন নলসাগৰি শা কৰি নদী পাৰাত যেনেকে বন ব নিচ নিজে উঠেছোয়
অ', সেইটো সেই উম সেইটো সেইটো সেই বস্তুটো তেনেকে মানে তুমি এতিয়া ধৰি লোৱা এতিয়া প্ৰথমতে তোমাৰ তোমাৰ মনক কৈছি বলে তোমাৰ বাজেট টো কম আছে প্ৰথমতে মই সৰু কে আৰম্ভ কৰিম তেতিয়া তুমি সৰু কেই শুনা পিছত তোমাৰ যেতিয়া এ এক এক বাৰ বা দুইবাৰ বেছি দিলা তাৰপিছত তুমি ঘৰটো ডাঙৰ কৰি পেলোৱা
অ', নেই তেনেকে মানে এতিয়া ঘৰটো ওপৰতো যেনিবা তেনেকে লৈ বাহীৰ কেনেকে কাষে বাহে টো হেৰি
অ', বাহিৰতটো মানে এনেকুৱা পকা কৰিব পাৰি পাৰি মানে ধৰি লোৱা এতিয়া বুম্ বাৰিষা চিজনত কাৰণ বাৰিষা বাৰিষা চিজনত তোমাৰ যেতিয়া পানীটো উঠি নাহিবৰ কাৰণে বা যে যোনটো জেলুকনি হয় ন পানী পৰি পৰি এটা জেলুকনী ভাৱ এটা আহি যায় যে সেই ভাৱটোো নাহিবৰ কাৰণে কাৰণ কাষটো ওখ কৰিবই লাগিব
কৰিব লাগিব